নমস্কাৰ!
অ নমস্কাৰ!
হয় আপোনাৰ জিলাত
হেল্ল'
হয় আপোনাৰ জিলা?
অ‌ মোৰ জিলা গোৱালপাৰা।
অ গোৱালপাৰাৰ অ।
আপোনাৰ
মোৰ নগাঁও। কিন্তু মই এতিয়া। পঢ়াৰ কাৰণে বাৰু গুৱাহাটীত আছো।
আহ।
কি কৰিছে এতিয়া।
অ মই এনেই আছো বৰ্তমান।
অ
নালে অ
পানী।
অ ভাত পানী হৈ গল।
হয় কি বনালে?
নাই একো অ। আমাৰ বৰহতৰে, আহ গাহৰি লগত আহ পিঠালি হয়। আপোনাৰ, আপুনি কি আহ খালা নহয়।
অ মই খোৱা নাই বনাম হে। ইয়াত ভাত, ভাজি, দালি, আচাৰ তেনেকেই আৰু নৰ্মেল।
অ। আপুনি হলে ক'ত পি জিত থাকে নেকি?
পি জি নহয় মই ৰুমতহে থাকো, মানে ভাড়া ৰুম লৈছো ৰেন্টত।
অ ভাৰ ৰ।
হয় মই আৰু মোৰ লগৰ এজন থাকোঁ তাৰপিছত আজি কাইলৈ দেওবাৰ বন্ধৰ কাৰণে সি ঘৰত গ'ল। এ মই অকলে আছো।
নহলে কি বনাব খনি।
হা হা?
আপুনি কি বনাব?
অ দালি বনাম, ভাত, ভাজি তেনেকেই।
আহ।
হয়। এনে আপুনি কি কৰে পঢ়ি আছেনে, এনে কিবা জব তব বা হাউচ ট্ৰাইবছ তেনেকোৱা।
অ নাই মই বৰ্তমান পঢ়ি আছো।
হয় হয়, কি পঢ়ি আছে?
মই আ ডিগ্ৰী কৰি আছো।
অ অ ডিগ্ৰী, কি চা হেৰি বিষয়? মেজৰ?
অ মেজৰ ইংলিছ।
ইংলিছ অ।
হয়। নহলে আপুনি কি পঢ়ি আছ এতিয়া?
মই এই হাই ছেকেণ্ডাৰী পাছ কৰি পেলাই, এই গুৱাহাটীতে কৰ্চ এটা লৈছো। সেয়াই।
আহ।
এভিয়েচনৰ আৰু। আপোনাৰ অ। এয়া হেৰি যে, আ কেবিন কিও হয় তোমাৰ আপোনাৰ এয়া। হোটেল মেনেজমেন্ট তেনেকুৱা টাইপৰ বস্তুটো।
আহ।
হয়, আপোনাৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত আহ আমি চাৰিজন।
হয়।
অ, মোৰ দাদা এজন আছে।
হয়।
আৰু মই এজন, তাৰপিছত মোৰ মা আৰু দেউতা। অ, আপোনাৰ ঘৰত কেইজন আছে?
আমাৰ মই, মা, দেউতা আৰু বা আছিলে কিন্তু ছয় সাত মাহ মান হৈছে বেছি দিন হোৱা নাই বিয়া হৈছে আৰু। হয়। বাকী ভাল নহয়
অ ভালে আছো
এনে আপুনি কওক
অ আপুনি কওক নহলে
অ এনেই আপুনি ফুৰি ভাল পায়নে নে কি কৰি ভাল পায় তেনেকুৱা
অ মই আহ ভালতো পাওঁ ফুৰিয়ে ভাল পাওঁ বেছিভাগ
হয়
কিন্তু নোলাও কথা এটা সিটাই
হয় এনেই এনেই ফুৰা চৰাতটো অকণ কম হয় চাগে
অ কম হয়
অ অ আৰু এনেই ফেৰে মানে প্ৰিয় খাদ্য কেনেকুৱা আপোনাৰ
মোৰ প্ৰিয় খাদ্য আহ মুৰ্গী মাংস
অ
আৰু বিৰিয়ানি
এনেই গাহৰিটো ভাল নাপায় নেকি
মই অ মই গাহৰি নেখাওঁ
নাখায় অ তেনে আজি
আজি মানে আহ মই খোৱা নাই অ ঘৰৰ মানুহবিলাকে খাইছে
অ নাখাই মানে কিবা হেৰি বেয়া পায় নে এনে বেলেগ কিবা এনেকুৱা ৰিজন
অ মোৰ ভাল নালাগে মানে বেয়াই পাও পোৱা নিচিনা
অ অ অ
অহ
কিন্তু মোৰ ফে মানে প্ৰিয় খাদ্য বুলি ক'ব গ'লে তেনেকুৱাই দেই সেইটোৱেই
অ গাহৰিটো
হয় হয়
অ ভালেই নহ'লে
অ কিন্তু আপুনি এতিয়া এনেতো আপোনালোক লোকৰ হেৰিতো সেইটোয়ে চলে কিন্তু আপুনি নাখায় বুলি কৈছে অ আপুনি না খাই বুলি কৈছেতো অকণ বেলেগ টাইপৰ হৈ গৈছে আৰু কথাটো
অহ
সেই
মানে তেনেকুৱাই আৰু অ চবৰে অলপ বেলেগ
অ থাকে থাকে থাকে থাকে
অ
বাকী এতিয়া কেইটা, বজাত হয় শুব ৰাতি।
হোৱাাতটো, আহ। মানে টাইমটোতো বেছি সেনেকুৱা ফিক্স নাই।
হয়।
আজিতো অলপ দেৰি হ'ব পাৰে অ নহলে। বেলেগ দিনত বেছিভাগ নটা দহটা। তেনেকুৱা হয়, আজিটো এঘাৰ বাৰ মান হ'ব পাৰে।
অ কিবা আছে নেকি?
অ থকাত যে একো নাই, মানে এনেই আৰু গৰমত টোপনি নাহে ন।
গৰম বাকী এনে কিতাপ চিতাপ পঢ়েনে আপুনি তেনেকোৱা। বাহিৰা কিতাপ।
বাহিৰা কিতাপ অহ, মই অহ ইমান তেনেকোৱা নপঢ়ো।
হয়।
হয়। আপুনি কিবা বাহিৰা কিতাপ পঢ়া নে।
অ মই এনেই অসমীয়াৰ পঢ়ো ইংলিছৰো দুখন এখন মাজে মাজে। মানে ইংলিছৰ কি তাপ মানে নভেলচ পঢ়া নাই এতিয়া মানে উপন্ন্যাস পঢ়া নাই এতিয়ালৈকে এই আপোনাৰ ৰাজনীতিৰ অলপ কিবা কিবি, চাও তেনেকে। আৰু অসমীয়াৰ উপন্যাস পঢ়িছো বাৰু কেইবাখনো দহ বাৰখন পঢ়িছোঁ। ভালেই লাগে পঢ়ি তেনেকোৱা।
অ ভাল লাগে মই পঢ়া নাই মানে অসমীয়া উপন্যাস বেছি।
হয়।
অ।
আপোনাৰ আপুনি কি চিম ইউজ কৰে ফোনত
এয়াৰটেল।
অ' এয়াৰটেল।
হয়, আহ। বেলেগ ঠাইতো ভালে আমাৰ ইয়াতে অলপমান, অ ভাল নহয় ৰে নে কিবা এয়াৰটেল তো।
অসুবিধা দিয়ে।
অ অসুবিধা দিয়ে মাজে সময়ে। মানে তথাপিও চলাই আছো আৰু বাহিৰত ভালে চলে তাৰ
অ অ অ, এনেই চেঞ্জ কৰিম বুলি ভাবা নাই ন।
অ নাই বৰ্তমান চেঞ্জ কৰিম বুলি ভবা নাই।
অ এনেই ফৰ জি চলি আছে নে ফাইভ জি চলে সেইটোত।
অ আমাৰ ইয়াতে বৰ্তমান ফৰ জিয়ে চলি আছে। ফাইভ জি চলা নাই।
অ যোৱা নাই চাগে তেনেকোৱা।
অ নাই।
অ। তাকে।
অ।
বাকী ঘৰৰ মানুহে ভাত পানী খালে।
অ ভাত পানী খালে অ বহুতে অহ শুলেও।
অ আপুনি শুৱা নাই আৰু
হয়
হয় এতিয়া পঢ়ি আছে নে নে এনেই কথা পাতি আছে বা মোবাইল চাই আছে তেনেকোৱা
নাই এনেই মোবাইল চাই আছিলো
হয় হয় হয়
হয়
বাকী এতিয়া গৰমৰ বন্ধত ক'ৰবাত ফুৰিবলৈ যোৱা
অ আমাৰ গৰমৰ বন্ধত আমি ফুৰিব নহয় আমাক ইনর্টানশ্বিপ- কাৰণে লৈ যোৱা হ'ব।
হয় ক'ত নিব সেয়া।
অ ওচৰতে দুপলি কলেজত।
অ অ অ অ ওচৰতে এনেই চিলং- তিলং যোৱা বা তেনেকে ভবা নাই অকমান ঠাণ্ডা জেগাত।
অ শ্বিলং যোৱাটো বৰ্তমান ভবা নাই।
অ।
কেইদিনমান পাছত আহ কিজানি অলপমান ঠাণ্ডা পৰিলেহে যাম।
অ তেনেকুৱা।
হয়। নহ'লে আ আপুনি কৰ'বাত। কিয় বাৰুৰ কৰাৰ কিবা আইদিয়া বনাইছে নেকি? এতিয়া চামাৰ বিকেচনত।
অ তেতিয়া গৰমৰ বন্ধত যাম বুলি ভাবি আছোঁ এনেই ফুৰা কৰা কথা আছে। ফাৰ্ষ্টটো আপোনাৰ ইয়াতে যাম ইকোলেণ্ডত। তাৰপিছত শ্বিলং তাৰপিছত- অলপ প্লেন আছে আৰু কি হয় নাজানোঁ ভগৱানে কৰিলে যাম আৰু। ভগৱানে নিলে। নিনিলে আৰু একো নাই তেওঁৰ ওপৰতে কথা চব।
উম। অ বাইকৰ লগত যাব নে কিবা ভাড়া কৰি যাব গাড়ী।
অ গাড়ী মানে ভাড়া কৰিয়ে যাম কাৰণ ইটোতো মানে দুটা ল'ৰা তিনটা ল'ৰা না। নাযাওঁ মানে একেলগে বহুত টা ফ্ৰেণ্ড থাকোঁ। ওচৰতে গতিকে গোটেই কেইটা একেলগে যাম এখন গাড়ীতে
অ অ।
গোটেইখিনি গ'লে তেতিয়া ভাল লাগে আকৌ অকলে অকলে গৈ থাকিলে ইমান ভালো নালাগে আৰু পাহাৰৰ ৰাস্তাত ইমান- আইডিয়াও নাপায় ধাৰণাবিলাক ৰাস্তাৰ অকোৱা পকুৱা। সেইটো কাৰণে আৰু গাড়ীতে ভাড়া কৰি পেলাই অকমান খৰচ হ'লেও তেনেকেই যাম।
হয়।
বাকী আপোনাৰ পঢ়া শুনা ঠিকে চলি আছে?
অ বৰ্তমান ঠিকেই চলি আছে।
হয়।
হয়। হ'ব নহ'লে এতিয়াৰ কাৰণে নেকি টাইমটোও হৈ যাই আছে।
অকণ অকণ সময়ে যেনে এতিয়াতো হ'লেই আৰু বাৰু সেইটো।
হয়।
সেইটো গোটেইটো মিলাব লাগে আৰু তেনেকুৱা মানে হেৰি আগত নহয়। বাৰু ঠিক আছে নহ'লে দিয়ক এতিয়া।
অ হ'ব দিয়ক অ ধন্যবাদ।